হেল্ল'
হেল্ল'
অ' আৱাজ আহি আছে।
হয়
আৱাজ আহি আছে।
আপোনাৰ মাতটো
কোৱা কোৱা আহি আছে। অ' আৱাজ আহি আছে কোৱা।
অঁ অঁ পাইছোঁ কোৱা। হা
ত তৌ আমি কি কৈছিলো‌ অলপমান ডেইলি ডেইলি মানে দৈনন্দিন জীৱনৰ পিছত অলপমান কথা পাতিম বুলি কৈছিলো ন?
উম উম
হেল্ল'
অ' অ'
অ' ত' দৈনন্দিন জীৱনৰ মানুহে কেনেকৈ আহ পাৰ কৰে বা দৈনন্দিন জীৱনত আমাৰ কৰিবলগীয়া কি কি আছে? বা আপুনি কেনেকৈ দৈনন্দিন জীৱনতটো আহ পাৰ কৰে সেইটোৰ বিষয়ে? য় অলপমান আভাস দিবা নেকি?
মই প্ৰতিদিন ৰাতিপুৱা সময়ত উঠোঁ! তাৰপিছত মই মুখ ধওঁ আৰু ব্ৰেকফাষ্ট খাওঁ তাৰ পৰা মই স্কুল অফিচ যাওঁ! লৈ যাওঁ দিনৰ দিনৰ দিনৰ সময়ত মই পৰা লিখা বা এনে কাম কৰোঁ দুপৰীয়া মই ভোজন খাওঁ আৰু অলপ নিজ আৰাম কৰোঁ! আবেলি মই বন্ধু বান্ধৱৰ লগত কথা পাতোঁ বা খেল ধূল কৰোঁ অলপ!
হয়
সন্ধিয়া মই ঘৰত আহি এনে থাকোঁ, সময় কতো, ৰাতিপুৱা মই ভজন খাই আৰু শোৱাৰ আগতে কিতাপ পঢ়ো অলপ। আপুনি কোৱা?
হয়। টো জীৱনত মানুহৰ
মানুহৰ ত' প্ৰত্যেক দিনাই মানুহৰ কাৰণে কিবা নহয় কিবা ইচপিছিয়েল থাকে, কিন্তু হেই ইচপিছিয়েল বা জীৱন পাৰ কৰিব লগীয়া হয়, নহয় জানো?
অ'।
সদায়তো আৰু সদাইটো আৰু
হেল্ল'?
উম।
হেল্ল'?
অ', হেল্ল'?
ত' তেনেকে আৰু আমাৰো দৈনন্দিন জীৱন আৰম্ভ হয়, এ সুৱাৰ পৰা উঠি কিনে আহ মানে আপোনাৰ আহ ব্ৰাছ কৰা, মুখ ধোৱা সেইখিনিৰ পৰাই আৰম্ভ হয়। দৈনন্দিন জীৱন, ত' উম, আমি পুৱা শুই উঠিয়েই এটা মানে কি জগিঙত যাব লগা হয়। ত' জ, জগিং টো এটা পাৰ্ট বুলি ক'ব লাগিব আৰু দৈনন্দিন জীৱনত।
মানুহে পোৱাত অলপমান যদি কচ কঢ়াই হওক, বা কিবা এক্সাৰচাইজ কৰাই হওক বা ইয়গা কৰাই হওক। তাৰ পৰাই